কেছো তুমি
হয় ময়ো এনেই আছো ৰবা উম অ ভাতটো খ নাচ্তাতটো কৰিছো আৰু তুমি কৰিছ নে
উম মই নসা কৰিলো ব্ৰেকফাষ্ট কি খালা।
অ মই আজি অ চিঙৰা খালো আৰু কেক খালো। আৰু চাহ উম তুমি
মই ব্ৰেকফাষ্টত ৰুটি খালো দুটামান আৰু বননাা খালো কলটো ভালো কিন্তু কটামান আৰু গাখীৰ খালো
অ বা প্ৰটিন বসছ্তি খালা দেছিল
কম প্ৰটিন খাই ভাল পাওঁ তুমি কোৱা নে?
হয় মই মানে কল বেছি ভাল নাপাও অ এনে মানে গাখীৰো ভাল নাপাও মানে মই বেছি অ ভাল পাওঁ আপেল ভাল পাওঁ আৰু আপল আৰুো কঠাল ভাল পাওঁ কঠল যিটো আছে মোৰ ঘৰত মানে আজি খাম
আহ
হয় তুমি ভাল পোৱা নে কঠাত
কঠল মই ভাল পাওঁ কিন্তু গৰমত খাবলৈ ভয় লাগে
হয় মানে হয় হয় গামচ গামোচি হয়।
খামুচিবোৰ ওলাই নহয় সেইকাৰণে ভয় লাগে অলপ কঁঠালটো খাবৰ কাৰণে।
অ হয় মোৰ এনেকুৱা নোলাই বাৰু মানে এ খালে মানে বহুতো ওলাই যিহেতু মানে গাতটো বেছি। গৰম ন সিহঁতে ওলাই আৰু লেকিন মই। কিমান মলাই আৰু। লিখি মই বৰ ভাল পাওঁ কথা মানে ইমান প্ৰকাৰতটো ভাল নাপাওঁ যোনটো আধা কেঁচা হৈ থাকে ন সেইটো কথা খাই বৰ ভাল পাওঁ। ভালাগি আৰু।
বেছিকে আধা কেঁচা কঁঠাল বোৰ ভাল পোৱা।
অ হয় বেছি আদা কেচা আদা আৰু চব্জিও বেছি ভাল পাওঁ।
মই চব্জি গুটি চব্জি ভাল লাগে।
হয় মানে চবজি বেছি ভাল লাগে আমাৰ চব্জি এনেকুৱা কেঁচা কঠল বনালে নহয় চ মাংস ফ্লেভাৰ আহে বৰ ভাল লাগে খাই কিনে। মাংসৰ মছলা দি কেনে বনাবাচোন বৰ ট। হ'ব।
অ মই লাষ্ট খাইছিলো মছলা মাংস মছলা দি। কিয় খাইছিলোঁ। ভাল লাগিছিলে ভাল লাগিছিলে উম টেষ্টি লাগে তুমি ঠিক। কি কলা।
হয় আ আমাৰ খুৰা মানে বনাইছিলে ন মানে যোনদিনা পুৰা তেলৰ আগতেকে পুৰা ফ্ৰাই কৰি লৈছো। পঠলটো। ফ্ৰাই কৰি কিনে মানে অ। তাৰপিছত তম চব মছলা চচলা দি কেনে বনাইছিলে ইমান টেষ্টি লাগিে খাই কেনে।
অ অ অ তুমি ঠিকেইে কলা। কঠালৰ চবজি বৰ ভাল লাগে আৰু তাৰ পিছত উ। তাৰপিছত বেছিভাগ তোমাৰ কঠালৰ চব্জি হ'ল আৰু এনেকুৱা চব আঞ্জাত। যেনেকুৱা কলৰ ভাজি। কলৰ ফাই। এইটো ভাল লাগে।
হয় হয় কিয় কৰা তুমি ক কলৰ ভাজিও বৰ ভাল। পালাই খাই কেনে অ কল টো ফ্ৰাই কৰি যেনেকুৱা পিচ পিচ কে কাটি চিপছৰ দৰে মানে। কৰি কিনে বৰ ভাল লাগে ন আগতেকে শুকাই ল'ব লাগে আল কলক মানে কাটি কেনে কেঁচা কল টো। উ শুকাই কেনে অ নিমখ। হালধি দিও। নেচা যেতিয়া ফ্ৰাই কৰিবা।
অ অহ তুমি ঠিকে কৰা কল কলৰ টেষ্টি লাগে। আৰু তাৰ পিছত তুমি আহ, তেনেকুৱা কি কি চবজি বনাই কি ভাল পোৱা? ৰান্ধিকে।
কিহৰ মানে, কি ভে ভেজিত মানে নন ভেজ মানে মাছ মাংস নে এনে
অ মই অ মা যেনেকুৱা শাক পাচলিবোৰ
অ শাক পাচলিবোৰ, মই বেছি ভাগ ঢেঁকীয়া শাক মানে কণিত দি কেনে ভাল লাগে বনাই। বনাই ভাল লাগে, খাই ভাল ভাল পাওঁ, হয় আৰু ভাল লাগে মোক, হয় ঠিকে খাক অ আৰু মানে অ এনেকুৱাকে, উম শাক পাচলি লাই পাত বেছি ভাল পাওঁ আৰু বেঙেনা, বেঙেনা চবজিও ভাল লাগে পুৰা মচলা অচলা দি কিনে বহ চাৰ বতি কেনে বৰ টেষ্টি লাগে, বেঙেনা এটা চবজিও, আহ হয় হয়। হয় বেঙেনা ভৰ্তা আৰু ভাত কেৰেলা যি আছে ভাত কেৰেলা পুহু খাই কেনে বৰ ভাল পুহু মানে অ মছলা দি কেনে তাতে মছলা খান্দি কেনে ভৰ্তি কৰি কেনে বনালে আৰু তিতা কেৰেলা এইবিলাক বৰ টেষ্টি লাগে খাই কেনে, মানে তেতিয়া গিলা এনেই ভাল নালাগে কিবা মছলা দি কেনে ম চলা সোমাই ন বতিকে নে এই ভৰ্তা যেনকা বনাইকিনে এইটো ভাল লাগে খাই কিনে।
হয় নেকি আৰু বেছিকে কি খাই কে ভাল পোৱা? সে অ তুমি ব মাছ মাংসত কি খাই কে ভাল পোৱা?
হয় মই মাছ মাংস খাই কেনে বেছি পাওঁ, মাংস ভাল পাওঁ, মুৰ্গী মাংস।
মুৰ্গী ন ব্ৰইলাৰ?
ব্ৰইলাৰ।
ব্ৰইলাৰ, মুৰ্গীটো খোৱা নে?
হয়, ব্ৰইলাৰ মুৰ্গী খাই কেনে বেছি ভাল পা তাৰ লেগ পিচ খাই বেছি
এই তুমি, শিকোৱাহে মোকো ভাল লাগে লাইক আৰু তাৰপিছত তোমাৰ ব্ৰইলাৰ হল, তাৰপিছত আহ, এনে সেইবোৰো ভাল লাগে। কি বুলি তোমাক আহ চিকন, মটন ছাগলী মাংস, খাহী মাংস, অ গাহৰি নাখাও মই।
হয় গাহৰি নোখোৱা তুমি?
ন মই গাহৰি নখাও। আমাৰ মানে খাব নাপায়, সেইকাৰণে মই নাখাওঁতে
মানে অ মাছ যিটো মানে নিয়ম চিয়ম কৰে আমাৰো মানে আমাৰ নিয়মত মানে গাহৰি খাব নাপায়। কিন্তু মানে আমি মানে পূজা নকৰো ন, ম গাঁৱত গলে মানে, ককা আইতাহঁতে পূজা- চূজা কৰে ন সেইটো কাৰণে মানে খাব নি দিয়ে আৰু মানে খাবই নালাগে মানে, আনিলেও মানে অলপ বেয়া হয় ন মানে একদম নামানে আৰু সেই সেইটো কাৰণে আৰু ইয়াতে আমি আছো যদি তেতিয়া চিটিত আছো ন, তেতিয়া চবে খাই আৰু চবৰ লগতে মানে আমাৰ কাষতে মানে আমি যত আগতে আছিলো ন তাৰপাছত তাৰে কাষতে মানে গাহৰি পুহিছিল। এ পুহোৱা কাৰণে মানে- চেম আমি চাওঁ ন কেনেকুৱা পোহে, কেনেকুৱা কাটে, এইবিলাক চব সেইটো কৰে ন কৰ পাছত যেনেকা মাংস চাংস বিক্ৰী কৰিব যায়, তাৰ মানে ভাল লাগে আৰু খাই কেনে ফ্ৰাই কৰি আমাক দিয়ে মানে তে দিয়তে দিয়তে মানে আমাৰ মানে এ অভাগ হৈ আহিছে, মানে সদায়তো নাখাও
মানে, তোমাৰ মানে মানে তুমি খাই খে ভাল পোৱা মানে মানে গাহৰি তুমি মানে, তুমি বহুত খোৱা। বহুত খোৱা নে মানে, মানে তুমি বহুত খোৱা নে গাহৰি? হয় নেকি, গাহৰিটো ভাল গাহৰি বেছি ভাল লাগে ন ব্ৰইলাৰ ভাল লাগে?
হয় মই বেছিভাগ ব্ৰইলাৰ মাংসই ভাল পাওঁ।
আহ, মানে তুমি ব্ৰইলাৰ মাংস ভাল পোৱা বেছিকে। অ এনে লোকেল তো খোৱা নে লোকেল?
হয় লোকেল ভাল লাগে, মানে লোকেলৰ চু খাই কিনে বেছি ভাল লাগে। উম লোকেল মুৰ্গীৰ, মানে জেচে কি বুত চু ঠিক যেনেকা চুপ মানে এইটো ন বইল কৰি ন মানে মচলা অচলা দি কিনে, মানে বেছি জুলকে ঝলে মানে, হয়, হয় বেছি জোল বনাই খাই মানে হাৰ্ডিবোৰ থাকে ন সেইটো কাৰণে মানে অলপ জোলকে খালে বেছি
উম, মানে তুমি জোল লবা নে, এইটো চবজি জোল আৰু তুমি ফুলকবি, বন্ধাকবি আৰু তাৰ পিছত তোমাৰ পটল, লেচৰা আৰু তোমাৰ বহুত ধৰণৰ চবজি আছে নহয়, তাতছে কি তোমাক বেছি বনাইকে ৰান্ধিকে কোনটো বেছি ছিকে ভাল লাগে?
হয় মই বেছি ৰান্ধি কেনে মই পটল ভাজি ভাল পাওঁ। মানে বেছি, মানে এনেকুৱা কি না মানে, ভাত বোৰ মই ইমান নবনাও আৰু মানে
মানে তুমি নবনোৱা। মানে তুমি কমকে বনোৱা।
হয় মই কমকে বনাও।
অ, তোমাৰ ঘৰ
পাৰানে ভাতবোৰ?
মানে মই বনাও, মানে আমাৰ ঘৰত উম। তোমাৰ বেছিভাগে মই বনাও মানে আমাৰ, অ ঘৰত যেনেকুৱা কিবা ৰান্ধিব হ'লে মোক ৰান্ধিকে ভাল লাগে সেইকাৰণে মানে মই ৰান্ধো, তুমি ৰান্ধানে কেতিয়াবা?
অ ৰান্ধো ভ
লাষ্ট টাইম মই, আহ মানে তোমাৰ বিৰিয়ানী ৰান্ধিছিলো মানে মই তোমাৰ ধৰা উম মানে তুমি কি এইটো ব্ৰইলাৰ মাংস আনিছিলো, ব্ৰইলাৰ মাংস আনিকে তোমাৰ ডাঙৰ ডাঙৰ পিছ আনিছিলো হা। ডাঙৰ ডাঙৰ পিছ আনিকে তাৰ পিছত সেইটো বিৰিয়ানী বনাইছিলো। তুমি মানে বিৰিয়ানী বন, অ। পাৰ তুমি জানা নে?
হয় মই জানো, আৰু তুমি এনে মানে
এনেই মানে মই বেছিকে বিৰিয়ানী খাই কে ভাল পাওঁ তুমি?
হয় বিৰিয়ানী খাই বৰ ভাল প পোৱা, মই মানে যেনেকোৱা যে চিকেন, চিকেন ফ্ৰাই ৰাইচ হওক মানে চাওমিন চাওমিন খাইচ কি ভাল পাওঁ
অ, চাওমিন, ফাষ্ট ফুড খোৱা নেকি তুমি ফা সেইবোৰ খালে মানে তোমাৰ পেটৰ পিছত যাইকে অসুখ ওলাব।
হয় বেছি নাখাও, বেছি নাখাও এনে ভাল পোৱা হয় ন বা তুমি ক'লা নে কি ভাল পোৱা মই ভাল অ আৰু বেছি নাখাওঁ আৰু।
খোৱা মানে তুমি অকমকে খোৱা। অহ, মানে তুমি ভাল পোৱা মানে
হয়, মই হয় হয় বেছিকে ভাল নাপাওঁ মানে ভাল- অ খাওঁ আৰু। আৰু তুমি এনেকুৱা কি বনাই পাইছা মানে, কি কি তোমাক বনাই বেছি ভাল লাগে?
উম উম, মোক বেছি গতিকে বনাব লাগিলে তোমাৰ চাহ বনাও, চাহ চাহ বনাও তাৰপিছত তোমাৰ ধৰা ৰুটি বনাও ৰুটি বনাব যাত জানো আৰু কেতিয়াবা, অ জানো। তুমি জানানে?
হয় মই আগত মানে পাৰণ আছিলো বহুত প্ৰব্লেম হয় ৰুটি বনালে হাত পুৰে মানে কেনেকুৱাকে মানে বনাবই নোৱাৰিছ
মানে তুমি, মানে তুমি বনাব পাৰা নাই। সিধা কথা, মানে এতিয়া পাৰা নে?
হয় এতিয়া পাৰা হৈছে অলপ অলপ।
সেনেকে কেনেকুৱা বনাও কোৱা কোৱাচোন মোক অলপ ৰুটি কেনেকুৱা বনোৱা?
আটাটো খান্দি কেনে তে আটাটো খানা পাছত তাৰপিছতে আ অলপ অলপ মানে বেছি ঘিলাকে নাখান্দিবা, মিডিয়াম কে খান্দিবা, খান্দি কেনে তাৰপিছত আটাটো থৈ দিবা আৰু মানে বেননাতি অলপ মানে বেছি লাহে লাহে মানে তাহাতটো মানে অ টানকে ধৰিব আৰু এটা হাত তোমাৰ হালকাকে ধৰিবা আৰু বস্তুটো চিধা চিধি লৈ কেনে মানে ঘূৰাই থাকিবা ঘূৰাই ঘূৰাই মানে ৰুটিটো হ মানে- গুৰ হৈ আহিব আৰু যেতিয়া টাৱাত দিবা আগ মানে অ তিনিবাৰকে পাল যাবা মানে, বেছি বাৰ বেছিভাগ প্ৰথমে মানে দিবা টাৱাত, দি কিনে অলপ অলপ মানে ফুলি উঠিব যেতিয়া পালটাই দিবা, পালটাই দিয়াৰ পাছত তাৰ পাছত আৰু অকমান এনকে চাবা উঠাই কেনে আকৌ পালটাবা, নেক্সট টাইম আৰু পালটাই কেনে বেলেগ এটা ৰুটি লৈ কেনে মানে ফুলাই দিবা আৰু।
মানে তুমি পাল্টাই পাল্টাই বনোৱা মানে তুমি ৰুটি।
ৰুটিটো পাল্টাই পাল্টাই বনাই। তিনিবাৰকে পালটাবা আৰু তিনিবাৰকে পালটাই কেনে হৈ যাব।
তুমি ডাইৰেক্ট টাৱাতে বনোৱা নে গেছত পুৰোৱা অলপ?
হু।
ৰুটি
হয় গেছতে পোৰো, গেছতেতো বনাই ন গেছ চৌকাতে জুই বস্তুতে বনোৱা যাব না ৰুটিটো।
মানে কেতিয়াবা, মানে তুমি ভাবা মানে কিছো? মানে এ টাৱাত অলপ অলপ পুৰি লয়, তাৰপিছত জুই অ পুৰিকে ফুলাই দিয়ে নহয় মানে এনেকুৱা ৰুটি দেখিছেনে?
হয় হয় এনেকুৱা দেখিব দে দেখাই গৈছিলো।
হয়।
হয় ঠিক আছে দিয়া, হয় ঠিক আছে ৰাখিছো, অ ভাল লাগিল তোমাৰ লগ কথা পাতি, থেংক ইউ।